হেল্ল' ক'ত আছা?
মই ৰুমতে আছোঁ।
কিবা পাচতে পাছিঘাত যাবি নেকি?
পাছত।
উম।
চ' ফাটি বিলাত যাম।
থাকিলে মোক কবিচোন।
কি বুলি চোন ফৰ মেঞ্জেৰকেছ
অ চিৰক চাগিছে।
পাছত যাম ৰ কিবা পাঁচটাত। পাঁচটামানতো নহ'ব ছয়টা চাৰে ছয়টামান যাম।
হ'ব চেষ্ট কৰি দিয়ক কিমান টাইম যাবা।
উম
হ'ব কি কি লাগিব
বেলেগ বস্তুতো নালাগে খালি জেৰক্সটোহে লাগে
খালী জেৰক্স
ফুৰিব যাব মন গৈ আছে
এইটোৱে মই যাম বুলি ভাবিছিল
হেল্ল'
মানুহ পোৱা নাই।
অ এতিয়াও শুনিছো তুমি শুনি পোৱা নাই ভালকে
ময়ো মন হৈ আছোঁ এইছয়
মানে ৱাটাৰ ফল গ'লে ইমান ভাল হব
ৱাটাৰফল থাণ্ডা থাণ্ডা এতিয়া ন
অঁ ইমান গৰমে আৰু ৱাটাৰল ফলৰ পানীটো ঠাণ্ডা
এতিয়া একলনত আৰু এক একোলেনত গ'লেতো ইমান ভাল হ'ব এতিয়া আৰু না'ব কিবা একলেনত গ'লে ইমান ভাল হ'ব গা ধুবলৈ
শুনিছা শুনা একলেন ত গ'লে ভাল হ'ব কৈছোঁ মই।
অ মাজতে একবাৰে তাতে গৰো যোৱা নাই কৈছ।
একবাৰ যাম ৰ।
কিমান লয় আৰু এন্ট্ৰি ফি-
এণ্ট্ৰি ফিজটো মানে ইয়াৰ কিবা ৰবিবাৰে বেছিকে লয় নেকি? ৰবিবাৰ আঠশমান লৈ চাগে আৰু
শনিবাৰে ছয়শ ন পাঁচ ছয় মান লয় বুলি কৈছে কোৱাটো মানে মই ও কিবা একজেক্লী গম নাপাওঁ কিমান বা লয়। কিন্তু শুনা পাইছোঁ শুনি পাইছোঁ আৰু এনেকুৱা ইমান লয় বুলি
উম
পাছত গলেয়ে গম পাব কেনেকুৱা কিমান মান চল-
শুনি পোৱা নাই ভালকে।
পাছত গ'লেহে ক'ম পাব সোধা নাই ন মই কাক
উম
এতিয়া আৰু বহুত মানুহবিলাক আহি আছে তাতে
গৰম দি ন আহি গল ন একাৰণে
তাতে আৰু ৰাস্তা বিলাকত ইমান গাড়ী পোৰা কিছুমান মানুহ বিলাক মানে অ'লা- পিড যিকোনো বুক কৰি কিনি আহে না তাতে ৰাস্তা বিলাকত পূৰা পাৰ্কিং কৰি পূৰা দীঘলকে থাকে ইমান মানুহ আহে তাতে পূৰা পুৱাতে আহিব। কোন কোন কোনোবাটো সাতটামানদি আহিব তাতে সোমাই থাকিব সোমোৱাৰ পাছত আ ক সাতটা মানতে মানে ওলাই আহিব এনেকুৱা কৰে পূৰা একদিন তাতেই থাকে আৰু
বহুত গৰম হয় কাৰণে তাতে পানীৰ ওচৰত থাকি ঠাণ্ডা ঠাণ্ডা আৰামকে বহে
অ আৰু মানে এ কিবা সৰু বাচ্ছা বিলাকৰ লৈ আনি না তাতে খেলিবলৈ ইমান জোগা আছে কিবা কিবি। খেলে। ওপৰত পৰা আহা খেলাকাৰ তাইৰে পানীত নামি যায় নাই। এনেকুৱা খেলাবিলাক থাকে তাত।
উম একবাৰ যাম ৰ মইও। পূৰা এক দিন থাকি আহিম মই ৰ।
অ মানে পোৱাত যাই খিনি একদিন থাকিলেহে ভাল তাতে। তাতে ভিতৰত পায় না। খাৱা দাৱা চব আছে খাৱা দাৱা কিন্তু দাম বিলাক বেছি।
উম খোৱাতটো ভাল নেকি?
খোৱাটো ভালেই ভাতটো কিবা কিবি দিয়ে আৰু ফাছ ফুড এইবিলাক দিয়ে।
অ হলেও ভাল দিয়ে না নাই ফাষ্ট ফুড বিলাক কিছুমান জোগাতো ভাল নিদিয়ে ন। দামটো ব বহুত কৰি হলেও ভাল নহয়।
ভালটো হব লাগে হয়তো তাতে ৰেষ্টুৰেণ্টৰ চেফবিলাকে তাতে কাম কৰে না।
কি কৈছা?
ৰেষ্টুৰেণ্টত থকা মানুহবিলাকে কাম কৰি না তাতে।
হলেও কিছুমান জাগাতো ৰেষ্টুৰেন্ট থকা মানুহ বিলাক থাকিলেও ভালকে নবনাই।
তই কিছুমানত
কিবা ভাগৰ লাগি যায় বা কিবা অলচী লাগিখিনি যাতে ভালদৰে নবনাই। এনেকুৱা কৰে আৰু আৰু কিছুমান থাকে না ভালদৰে বনাই দিয়ে।
উম।
তাতে ৱ ওৱান টাইম ওৱান টাইম নিচিনাহে হয় না। আৰু মানুহ বিলাক দেৰিতো নাযায় না। আজি মই গ'লেতো আৰু উম মাথো ওৱান টাইমৰ কাৰনে যায় আৰু মানুহ বিলাক তাতে দেইলি দেইলি নাযায়। নাই এনেকুৱা আৰু পেচাবিলাকো বেছি লয়।
উম।
একবাৰ সোমালে এক হাজাৰ মান তোক যাবয়ে আৰু খাৱা দাৱা তাতে আছে আৰু এণ্ট্ৰি ফিছতে ইমানমান যাবই এক হাজাৰ মান।
পাঁচ ছয় হাজাৰ ল'ব লাগিব। এনে বানধন ফুৰিব কাৰণে।
ত ছয় হাজাৰ মানতো নালাগে আৰু দুই হাজাৰ থাকিলে ভাল আৰু।
ফুৰা খোৱা চব। খোৱা হ'লেও চব টেষ্ট কৰিব লাগে। পালেহে ভাল ন।
উম ইমান হ'লেও দুই হাজাৰ মান থাকিলেও হ'ব দে অলপ ইমান নালাগে ছয় হাজাৰ মান। ছয় হাজাৰমান লাগে যদি আৰু তাতে বেলেগতে যায় আহিব পাৰিবই। মেঘালী চেঘেলীয়ে যাব পাৰিবই। কৰিবলে ছয় হাজাৰ মান থাকিলে মেঘালয় যাব পাৰিবই।
উ ইয়তে কলো কলে ইমান নাযায় ন পইচা।
উম। উ আজি বা কৈ আছিলে মানে সেতি লাষ্ট ইয়োৰ আগষ্ট ফিফটিন মেঘালয় মেঘালয় ফুৰিব গৈছে বোলে নংষ্টয়।
উম।
উ আৰু সুধিছো কেনেকা আৰু থাকি আহিছে না। ঘুৰি আহিছে সুধিছিলো ত থাকি আহিছে বুলি কৈছিলে আৰু এ ৰাতিকে মানে লো আৰু হেন্তি মানে তলত থাকিছিলে আৰু দপ ফ্ল'ৰ এনেককাও থাকিছিল তো পাৰ নাইট ফিফটিন হাণ্ড্ৰেড এনেকা লৈছো বোলে তাতে দুইটা কাপল থাকিব পাৰে এনেকা কৈ আছনে? অ'
আৰু কিছুমান মানে কুম কুমৰ আছে
উম জাগা আৰু ৰুমৰ ওপৰত দি পেন হ'ব চাগে ভাল ৰুম ভাল হ'লে বেছি দাম ল'ব
এতিয়া আৰু মানে একদিনীয়া মানুহ গ'লে বেছিকৈ লয় তাতে মানে গম নাপাওঁ ন আৰু তেতিয়া আমি মানে তাতে যাব যাত মানে ৰাতিতে ডাইৰেক্
আৰু আমি ৰাতিতে কৈ পাব না ৰাতি গৈখিনি আমি মানে ৰুম বিচাৰি থাকিব ৰুম ৰুম বিচাৰত তেয়া মানে এনে দে থাকিব লাগিব বুলিহে মানে কিবা প্ৰাইচবিলাকে বেছি কৰে
উম উম
বেছি আৰু আমিতো উপায় নাই ন তাতে গৈখিনিতো আৰু থাকিব লাগিবে বেছি দাম হলও
উম
সনেকুৱাই আৰু
হয়
আৰু এতিয়া টুৰিষ্ট বহুত গৈ আছে বোলে এতিয়া ৰুম চুম পাৱাই নাই বুলি বাইচানস গ'লে মানে বুক কৰি কিনিহি যাবলে কৈছে আৰু তাতে আহ
গ'লে মানে দুই তিন দিন আগত পৰাহে ৰুমটো বুক কৰিব লাগে বোলে।
এনেকুৱা কৰিলে নিজেৰে ভাল তাৰে যাইখিনি ততে থাকিব পাৰে
উম।
আৰু বুক নকৰিলে তুমি যাব যোৱাৰ পাছত আৰু মানে ইমান বিচাৰ কৰিব লাগিব ন
উ আৰু যোৱাৰ পাছতেও ৰুম নাপালে দিগদাৰ হ'ব
অ তোৱে ৰৰুম নাপালিয়ৰে ক'ত থাকিব ৰাতি
উম। এইপিনি ৰাণী চাইড পৰা গ'লে ওচৰ হ'ব ন মেঘালয়ো
ৰাইত ৰানি ফালেতো এইফালে বকোচাই যাব লাগিব বোক পুৰা আগত যাব লাগিব কিন্তু মেইন ৰাস্তাটো নাপাব আৰু এইফালে গলে
উম
মন ৰাস্তা পাবলৈ তাতেই চাইডতে যাবা লাগে কি বুলি কয় এইটো বেলতৰা এই চাইডতে পুৰা চি
এইফালে বলে পাহাৰৰ যি ৰাস্তা আছে না ভাল ভাল ৰাস্তা এইফালেটো পায় আৰু আৰু ছেভেন চিষ্টাৰ বলে শুনা পায় ন শুনা পাইছিনা হোৱাটআপ
অ ৰান্ধি চ ফুৰিব যাব পাৰে তো অকণমান অকমান পাহাৰ পাহাৰ চাইডতে অ, কপিলি কপিলি ৱাৰটো ভাল নেকি?
কপিলিটো ভাল বলে কৈছে কোৱাটো। মানুহবিলাকে যাই থাকে দেখোন।
একবাৰো যোৱা নাই তাতেও যাব মন গৈ আছে।
পাছত যাম ৰ।
নেক্সট চানডে যাম নেকি? আৰু টিঙি নিদিব উম ৰাণী।
ৰাণীটো কপলতে ওচৰততে হয়।
অ, ওচৰতে আছে নহয় ইমান এতিয়া তাই দুইটা চাৰে দুইটা। মান ওলালেও আৰাম চে ফুৰি আহিব পাৰে নহয়।
উম। কিন্তু নিজে বাইক-চাইক থাকিলে ভাল আৰু তাতে মানে পুৰা ভিতৰত লগে গাড়ীটো নাযায় আহি পালে।
উম।
এইটোৱেই দিগদাৰটো।
উম।
নিজৰ বাইক স্কুটি যিকোনো গাড়ী থাকিলে ভাল। তাতে কিমান ভিতৰত যাব যাব যাব পাৰে ন এই কপিলি ছাইৰ মানে। এটা পাহাৰ আছে পূৰা ওপৰত যাব আমি একবাৰ গৈছিলি না এতিয়া মানে, ডিউটি হৈছে। তাতে ডটি হোৱা টাইমত আমি পূৰা ওপৰত যাই আহিলা। মানে ঘূৰি-ফুৰি খোজকাঢ়ি কিনি গৈছে তাতে ডাইৰেক্ট কপিলি গেটত পৰা আমি খোজকাাঢ়ি কিনি তাইৰেক্ পাহাৰলৈকে গৈছে।
একদিন যাম না ফুৰিব কাৰণে।
জাম তো জাম।
তাতে গ'লে আৰু কি বুলি কয়? আৰামছে অ গা গাত চাত ধুই কিনে আহিবা।
মানে মাংস-চাংস বনাই লৈ যাম। আৰু তাতে খাম আৰু আহিম। এনেই ফুৰিব যাম, হ'ব নে?
উ।
নেক্সট চানডটো নাপাব চাগে।
কি তেনেহলে পচন্দ কৰে। সঞ্চা পাছত কল কৰিম।